অ' ফোন কৰিব। মানে মই এবাৰ কৰিম বুলি ভাবিছিলো, এতিয়া যেনিবা তুমিয়ে কৰিলা।
অ। অ'! মই মানে ভাবি আছিলোঁ, বহুত টাইমৰ পৰা লাগি আছিলোঁ! বহুত সময় আগতে। কিন্তু, কথাটো অলপ হৈ আছিলে নাই। সেইকাৰণে মানে, ফোনটো কৰিব পৰা নাছিলোঁ।
অ মই ভাবিছো কিয় বা ফোন কৰিলা তথাপি মানে মই নিজেও এবাৰ চেষ্টা কৰিছিলোঁ, ফোনটো কৰিম বুলি।
অ' অ'! খোৱা-বোৱা হ'লনে? চাহ-তাহ খোৱা হ'ল।
অ, অ, মা মানে মৰ্ণিং, মুখ-চুখ মানে, দাঁত ব্ৰাছ কৰিলোঁ। কৰি লৈ চাহ মানে বনাব লৈছিলো তুমি ফোন কৰিলা।
অ'! মানে, মই ভাল সময়তে, ফোন কৰিছোঁ মানে। অ'! এতিয়া, চাহ কি খাব আপুনি?
কোৱা? কি কৈছিলা?
আপুনি চাহ কিনি খাব আজি কেনেকে
অ মই- মই মানে ব্ৰেড আনিছিলো যোৱাকালি ব্ৰেড আনিছিলোঁ, মানে ব্ৰেডটো মানে এতিয়া যোৱাকালি আনিছোঁ, যিহেতু আজিৰ ব্ৰেড নহয়, মানে বাহি ব্ৰেড সেইটো কাৰণে মানে মই এতিয়া মানে কেৰাহিত মানে পাতি লৈছো কেৰাহী মানে ভাজি মানে অকণমান গৰম কৰি লৈ খাম আৰু
অ' হয় হয় বাহী ব কথা নাই কিন্তু এনেও ভাল লাগে আৰু তাৰ লগত যদি আপোনাৰ ৰিফাইন বা মিঠাতেল বা তেল অলপ দি দিয়াৰ পিছত তাৰ লগত কণী, কণী এটা তাৰ ওপৰত যদি ব্ৰেডখন দি খায় সেইটোতো খাই আৰু বেছি ভাল লাগে
অ নহয় খোৱা শুনা ৰাতিপুৱাৰ খালি পেটত যেতিয়া মানে ৰিফাইন বা তেল দি ভাজি খালে খতি কৰিব যে প্ৰব্লেমো হ'ব পাৰে সেইটো কাৰণে মানে মই কি কৰিছো খালি মানে কেৰাহিত এ মানে তাত দি পেলাই মানে মই খাব লৈছো আৰু খাম আৰু এতিয়া খোৱা নাই বৰ্তমান
অ গাখীৰ আখ আৰু গাখীৰ সি মানে লাল চাহ খাব এতিয়া।
এই নাই লাল চাহ খাম মৰ্ণিঙত সদায় লাল চাহ খাব লাগে উ মানে ফিকা চাহতো খালে মানে ক্ষতি নকৰে একদম উম গাখীৰ চাহটো খালে মানে ক্ষতি কৰিব গেছৰ প্ৰব্লেম হৈ যাবগে আৰু মানে আজি আমাৰ কি আছে জানা মানে গাঁৱত এটা মানে প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমটোত মানে আমি যাব লাগিব গোটেইখিনিয়ে যাম মানে চ গৰমৰ বন্ধ কাৰণে মানে ছাত্ৰ, ছাত্ৰীখিনি আৰু গাঁৱৰ মানে মানুহখিনি মানে এটা প্ৰগ্ৰেম পাতিছে ইস্কুল এখন আছে যে, আমাৰ সেই স্কুলখনতে মানে প্ৰগ্ৰমটো পাতিছে এই ম মানে আজি মিটিংখন দিছে মিটিংখনত মানে সকলো খিনি আলোচনা হব বন্ধৰ আগতে মানে এটা মানে অনুষ্ঠান পাতিব তেওঁলোক সেই অনুষ্ঠানটোততে মানে আমি গোটেই ৰাইজে সহযোগ কৰিম আৰু প্ৰতিভা বিকাশৰ কাৰণে পাতা গৈছে নহয় জানো? তেওঁলো যি জানে, কবিতা হওক বা চিত্ৰাংকন হওক বা নাইবা নৃত্যই হওক যি কোনো যি জানে তেওঁলোকে তাত মানে এ কম্পিটিচন পাতিব কম্পিতি কম্পিটিচনত মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাৰ্ডটো মানে ৰাখা হ'ব আৰু
অ আজিকালি আকৌ নিজিকণি বতও দিয়ে নহয় দিন তিনিটা
অ নিচুকণিতো সেইটো মানে কণকণখিনিক সেই কাৰণে যিখিনি মানে ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ কাৰণে নিচুকনিটো ৰখা হ'ব
হয়- হয়
এতিয়ালৈকে আলোচনা হোৱা নাই মানে আজি মিটিঙত আলোচনা হ'ব কেনেধৰণে পাতিব মানুহখিনি সহযোগ কৰিলেহে তেওঁলোকে পাতিব পাৰিব আকৌ।
হয়, হয়।
কোৱা শুনি আছো
আ আজি আপুনি এনে ভাত কি বনাম বুলি ভাবিছো মই আজি লেচৰ আলুে বনিম বুলি ভাবিছো দালি আছে চাৰিদিন হৈছে পচি গৈছে‌ ঢেঁকীয়া শাক আলু কণী দি বনাই বনাম বুলি ভাবিছিলো সেয়া বনাম বুলি ভাবিছিলো খাই যে ইমান ভাল পাওঁ নহয় গৰম ভাতৰ লগত
অ এই মৰ্ণিং যে মৰ্ণিং সেইকাৰণে মানে, এতিয়া মই, যিহেতু ল'ৰা- ছোৱালীকেইটা স্কুল যাব, ইমান বেছিকে নবনাও। মৰ্ণিং হ'লে অকণমান কমকে বনা বনাও দাইল আৰু মানে সিহঁতে ভেন্দি খাই ভাল পায় যে ভেন্দি ম ভাজি দিম আৰু। মৰ্ণিং, তেওঁলোকক মই, সেইয়াতে মানে, তেনেকে খুৱাই কৰি পঠাই দিওঁ। বেছি মানে, দিলে মানে, সিহঁতে খাব অকণমান টান পায়, মৰ্ণিংটোত।
তেল বস্তুটো খাব নালাগে, ৰাতিপুৱা।
অ', ভালে ঠিকেই কৈছা তুমি তেলতো খাব নালাগে কিন্তু এতিয়া নাখালেওঁতো, কিছু ক্ষেত্ৰততো, হেৰি বনালেতো দিবই লাগিব।
অ', দিবই লাগিব ঠিকে কছে বাৰু আপুনি, মই মানে কি কৰোঁ জানে ৰাতিপুৱা ভাত আৰু দুপৰীয়া ভাত একেলগে বনাই থওঁ। কাৰণটো, মোক ক'বালৈ গ'লে, কিবা সময়ত বহুতৰি লাগে যে বহুত চেই লাগিছে সেইটো কাৰণে মই একেলগে বনাও কিন্তু ৰাতিৰ সাঁজটো যেনিবা এবাৰ বনোৱা যায় মানে দেৰিও বনোৱা যায়। সেয়া দুপৰীয়া সাঁজ বনাও নবনাও মানে এই বৰ্তমান উম।
হয়, হয়। মই এতিয়া,
হয়।
কৰিব লাগ যে সেইটো কাৰণে এতিয়া সিহঁতে উঠি লৈ পঢ়ি আছে দুই ভায়ে। পঢ়ি কৰি লৈ এডাহ হব অ', চাহ এ মানে চাহ মানে নহয় সিহঁতক, মই ৰাতিপুৱা, গাখীৰ গৰম কৰি দিওঁ। গাখীৰ অ'! গাখীৰ সিহঁত গৰম কৰি দিলোঁ খালে খাই লৈ সিহঁতে এতিয়া ৰুমত পঢ়িব লৈছে। আকৌতো সিহঁতে এতিয়া টাইম যিহেতু এত-মানে ফাৰ্ষ্ট ইউনিতেষ্ট নহয় জানো ইউনিতেষ্টো অ' মানে ফিফ থ্ৰী মাৰ্ক্স দুঘন্টাহে পৰীক্ষা হ'ব। চাৰে নটাৰ পৰা দিছে পৰীক্ষাটো। চাৰে নটাৰ পৰা দিলে সিহঁতে নটা বজাত ঘৰৰ পৰা ওলাই যায়গৈ যে সেটো সেইকাৰণে মানে এতিয়া মই সিহঁতক চাহতাহ দি আটঠালৈকে সিহঁতে, ও আঠটাৰ পিছত মানে, সিহঁতে তেতিয়া, এই স্কু-মানে গা পা ধুই ধুনীয়াকে মানে ওলাই ওলাই, নটাৰ লগে-লগে গুচি যাইগে, আধা ঘন্টাৰ ভিতৰতে স্কুল পাইগৈ।
মই মানে এ-মই-আমাৰ ল'ৰা ছোৱালিকেইটাৰ মানে পৰীক্ষা চলি আছে। গৈ মানে, এতিয়া ভ্ৰমণত কেতিয়াবা, এইকেইদিন লৈ গৈছোঁও নাই। আয-আঁ খোজকাঢ়ি অহাৰ পিছত, ৰাতিপুৱাই ভাগৰ অনুভৱ কৰে। তেতিয়া, পৰীক্ষাত যাব অলপ টান পায় ন' পৰীক্ষা। সেইটো মই কি খুৱাই বোৱাই লৈ এতিয়া পঢ়িবলৈ দিছো ল'ৰা-ছোৱালীকেইটাক পঢ়িবলৈ দি মানে অলপ কি যে মই উ ধৰিব লাগিব যে তোমাক এইখিনি মুখস্থ দিয়া সেইখিনি মুখস্থ দিয়া, ধুনীয়াকে যদি দিয়ে আৰু সিহঁতক হয় হওক। যদি কথা নুশুনা তেতিয়া হ'লে তোমালোকে একো বস্তুয়ে নিদিও কিন্তু দেই তেনেকে কৈ লৈজান মোৰ ল'ৰা ছোৱালীকেইটা একো ধুনীয়াকে পঢ়ে দিয়া।
অহ, নহয় এইট এতিয়া সিহঁতক যদি আমি ভালকে এতিয়াই মানে নিশিকাওঁ ডাঙৰ হোৱাৰ পিছত এতিয়া যদি আমি সিহঁতক মানে এতিয়াৰ পৰাই যদি ভাল যত্ন লওঁ বা বিশেষকে আমি ই বৰ্ণমালা খিনি বা ইংলিছৰ মানে এলফাবেট খিনি অসমীয়া বৰ্ণমালা খিনিৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ এইবোৰ বিষয়ে যদি এতিয়াই নিশিকাও নহয় আৰু যুক্তাক্ষ আকা হুঁচৰিকা এইবোৰ নিশিকালে কিন্তু পিছলৈ অসুবিধা হ'ব কেনেকুৱা হয় জানা সিহঁতে অলপ মানে যেতিয়া দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী পাবগৈ বা অলপ ডাঙৰ হ'বগৈ তেতিয়া মানে সিহঁতে যুক্তাক্ষৰ মাতিবলৈ টান পাব আৰু আ মানে আৰু আখৰ জটিয়াব নোৱাৰিব। সেইকাৰণে আমি মানে মই বিশেষে আৰু সিহঁতক মই সৰুতেই মানে সেই চেষ্টা কৰোঁ।
আগতে মানে কিনে হয় হয় আগতে মানে আমি কি কৰিছিলো। ফাইভ, ছিক্স মানতহে স্বাক্ষৰ ইংৰাজী এ বি চি ডি এইবোৰ আমি লিখা শিকি কিছিলো নহয় জানো কিন্তু আজিকালি মানে চৰকাৰখনে ভালো কৰিছে বাৰু উম, মানে আৰু বেয়া সেইকাৰণেও ইমান ডাঙৰ ডাঙৰ কিতাপ সৰুতে দিছে ল'ৰা-ছোৱালীবোৰে পঢ়িবলৈ নোৱাৰে ত আগতে সৰু কিতাপ ধুনীয়াকে কমপ্লিট হয় নহয় জানো সম্ভৱ পৰ্যায় কিন্তু এতিয়া ল'ৰা-ছোৱালীবোৰক যে ক্লাছ ওৱানৰ পৰা আৰু চৰকাৰী বেচৰকাৰী মানে ধৰক প্ৰাইভেট স্কুলত পঢ়া ল'ৰা ছোৱালী খিনিকো সেইখিনিতো আৰু স্মাৰ্ট হৈ যায় কাৰণটো কিয় সিহঁতেৰ অংকুৰ মুকলৰ পৰা এবি চি ডি লিখা এইবোৰ শিকে নহয় জানো।
উম, কিন্তু এইটো বেয়া লগাই কিৃহকনে কৈছো শুনা যিহেতু টো আমাৰ ল'ৰা ছোৱালী নহয় বাহিৰত গ'লে এ মানে ইংলিচটো মানে টান পায় মাতিব নোৱাৰে অলপ ডাঙৰ হোৱা গৈ পিছত সি সিহঁতে ইংলিছ পঢ়িব টান পায়গৈ ইংৰাজী পঢ়িবৰ কাৰণে। সেইটো কাৰণে যদি সৰু পৰা ওৱানৰ পৰা যদি আমাৰ চৰকাৰে বেয়া কৰা নাই - কৰা নাই কাৰণো ইংৰাজী আমাক সৰুৰ পৰাই দিছে নহয় ওৱণৰ পৰাই দিয়াৰ কাৰণে কি হৈছে যেনে আমাৰ মানে এ আমাৰ ল'ৰা-ছোৱালীখিনি সৰুতে ইংলিছ ইংৰাজীতটো শিকাৰ লগে লগে সিহঁতে পিছলৈও সেই ইংলিছটোকে মানে পাবগৈ যায় যে পোৱাৰ লগে লগে সিহঁতৰ কাৰণে সহজ হৈ পৰে কিন্তু আমি গাৰ্জেন খিনি অকনমান টান পাইছো কিয় জানোনে সিহঁতে সৰু যে সৰু অসমীয়া ইংৰাজীটো সমানে পঢ়াই নিব বা পঢ়ি যাব কাৰণে অকমান টান পায় আৰু আমিও অকমান ভা ভাবো যে উম ইংৰাজীটোক কিয় দিব লাগে সিহতক ইমান সৰুতে আচলতে এইটো ভাল প্ৰচেছে লৈছে চব। মোৰ ফালৰ পৰা কৈছো দেই মই উম, ভাল পাইছো।
আৰু মিড ডে মিল খায়নে নাখায়।
মোৰ ল'ৰা ছোৱালীকেইটাইা মিড ডে মিল খায় বাৰু কিন্তু কেতিয়াবা খাই। আমাৰ ছোৱালীজনীৰ ল'ৰাটোোৱ যে আমাৰ হল জিলাৰ যে ঘৰত বহুত বাচি - বাচি খাই গৈছে সেইটো কাৰণে টান পাই যদিও কেতিয়াবা খাই কিন্তু লগৰ লগত খাল হয় হ
অ, মিড ডে মিলটো খাব লাগে কি জানানে আমাৰ চৰকাৰী ছাত্ৰ ছাত্ৰী দুখিত ছাত্ৰ ছাত্ৰী খিনিৰ কাৰণ মিড ডে মিলটো যোগান ধৰিছে আৰু সেই মিড ডে মিলৰ যিহেতু সকলোৱে সমান নহয় জানোহয় গা ধনি খিনিয়ে ধৰা বয় পইচা লৈ যায় হাতত নহয় জানো টকা পইচা আছে তেওঁলোকে মাক দেউতাক হঁতে দি পঠিয়ে কিন্তু দুখীয়া ল'ৰা-ছোৱালীখিনিয়ে স্কুলততো খাব নাপায় তাৰ বিনিময়ত চৰকাৰে কি কৰিছে মিড ডে মিল যোগান ধৰিছে ধনী দুখীয়া সম সমান কৰিব কাৰণে যাতে কোনো ছ ছাত্ৰ ছাত্ৰীয়ে স্কুলত মানে বিনা আহাৰে থাকিব নালাগে। এইটো ভাল প্ৰচেছে লৈছে খাব লাগে আৰু বুধবাৰে যেতিয়া কণী দিয়ে হলে খুব ফূৰ্তি কৰি লাগে কিন্তে সিহঁতে এটা এটা কণী খাব পাব আকৌ।
এটাই বেয়া কৰিছে কিন্তু ডাঙৰ ডাঙৰ কিতাপবোৰ দিছে যে সেইটো মানে অকমান বেয়া লাগে ন।
অ, বেয়া লাগে - বেয়া লাগে প্ৰটিনযুক্ত আহাৰ যোগান ধৰিছে কণীটো নহয় জানো। চোৱং দিয়ে এ ভালে সেইটো। যিহেতু প্ৰটিনযুক্ত আহাৰ খাবই লাগে আমাৰ
হয় ঠিকেই কৰিছে।